হেল্ল'।
অ', কোৱা।
কি কৰি আছা?
এ শুই আছিলো।
অ'। মই এয়া কাম কৰি আছো। মায়ে একো কৰিব নোৱাৰা ন।
জানো। খোৱা নাই মইও খোৱা নাই।
অহ কি বনাইছা অহ।
মানে আগত উঠিছো ঠিক কাই নে গা চা ধুই আকৌ টোপনি দি দিছো
অহ। ময়ো মই উঠি কিনি গা পা ধুলো, ধুই কিনি তাৰ পিছত কামত লাগ
অ, তুমি ৰান্ধা নেকি?
অ', এনেওতো ময়ে ৰান্ধো মানে বাচন কেইটা তাৰপিছত আৰু বিলাক এইটো মোৰ মায়ে কৰে।
বমি নকৰে।
উ টা কৰে ৰাতি কেতিয়াবা কৰে কেতিয়াবা নকৰে।
অ তোমাৰ মানে লেগোৰাৰ।
উম।
অ ডাঙৰ যে।
উম সেইটোৰ কাৰণ ডাঙৰ হ'ব নালাগে। আৰু তাৰ মাজতে আম বচ ন' মই এতিয়া বাচন কট ধু আছো ত পিছত বনাম কি বনাও বা চাই লওঁ।
অ'।
ফুৰিব গৈছিলা কালি।
নাই যোৱা ক'ত ফুৰিব যা
এ তোমাৰ ফটোও চাইছিলো।
এইটো ফটো ই হয় আমাৰ এই য়োগাৰ
অ', য়োগা ডে চানডেত ভলে ন'
অ'। সিহঁতে কৰিব গুছিলো। ক'ত যাবা? অ', তুমি আৰু তোমাৰ ফ্ৰেণ্ড।
অ', ফেন নহয় বাহ
অ', অ', আজিটো বাৰ বাৰ্ডদে।
আহ।
উম,
তাৰ কাম আছে কলেজত চাৰ দিন লাগি যাব মনত
আহ।
কোৱা তাৰ পিছত।
তাৰপিছত কোৱা। খাল ই কি বনালা আজি?
আজি মায়ে আলু তৰকাৰী, পটল ভাজি। ভাত এইবোৰ বনাইছে।
অ'।
দাদা খাই যাব লৈ যাব যে টিফিনত
অ', দাদা কি কাম কৰে?
ইলেক্ট্ৰিচিয়ান লাইটৰ কাম কৰে লাইটৰ।
আহ ঠিকেই আছে।
অ'।
কোৱা। আজি না হেল্ল', ছাল বাচিব লছো আমালোকৰ ছালৰ দাম আছে ন'। তাতে এ ত সৰু এন্দুৰৰ পোৱালি এনেকা লাভ খাই আছে। মানে বহুত অ ছাল কম আছিলে আৰু দামতটো ডাঙৰ আছিল। যে ঢুকি কেন ওলাব পৰা নাই। তাৰ পিছত বাহিৰত এ মই একো পৰাই নাই, মই চা মাক মাতি আনিছো মায়ে বাই অ', বাহিৰত পেলাই দিছে।
অ', মোৰ ভাবছো তুমি ধৰি দিলা নেকি।
চিয়, কেনেকে ধৰিলে ইমান ভয় লাগে মোৰ।
অ' কোৱা। হেল্ল'।
কোৱা তুমি?
ইন্দুতটো ক'ত পেলালা তোমাৰ মায়ে ধৰিছে।
মায়ে ধৰা নাই মানে মায়ে একেবাৰে চাউলৰ দামটো লৈ গৈছিলে। তাৰপাছত চাউল একদম অলপ বেকআপ কৰিছে ইন্দুতটো ওলাই গৈছে
হয়, এইটো।
এন্দুৰ আহ চৈৰিৰ অ' নিগনি।
হ'ম।
মই পাহৰিয়ে গৈছোঁ এন্দুৰ এন্দুৰ কৈ আছোঁ।
নিগনি হ'ব।
আমাৰ লগত নে মৃত্যুন্ মৃত্যুঞ্জয় যোৱাৰ প্লেন আ ছে চাও মালগত যাও নেকি।
আজি পূজা হতে ইয়াত গৈছে তোমাৰ
আজি নহয় পৰখি গৈছে।
অ।
তাৰ মাহী-মাহী ফেমলিৰ লগত গৈছিল।
অ। মোৰ যোৱাৰ প্লেনিং আছিলে এবাৰ তে এয়া মাহঁতৰ জামেলা যে। ঝামেলা। মাহঁতক ৰান্ধি খুৱাব লাগিব। ত' মই গলে নহ'ব ন। গুৱাহাটী যোৱাই নাই?
গুৱাহাটী গৈছো কামাখ্
অ মই গৈছো। অ', মোৰ মই ছেকেণ্ড বাৰ সৰু সৰু কালত গৈছিলো সৰু তাতে মন
মই গুৱাহাটীত সুৰো থাকোতে গেছিলো।
তাৰ পিছতে বলবমত গৈছিলো এবাৰ তাৰপিছত এইবাৰ এইয়া এইটো মাহত মাহত গলো। এইটো মাহত গৈছিলো। ভাল লাগিল গৈ কিনে, জাগা তো ইমান শান্তি লাগে ন' অ মোৰ এ বলবোমে আমাৰ ঘৰৰ মানুহৰ লগত গৈছিলো আৰু এই এইটো এইটো বছৰত গৈছিলো যে মোৰ মাহঁতৰ লগত। গেইছিলো।
মইতো যোৱাই নাই।
মানে ইয়া আমাৰ এইয়া পূজা আছে ন এইয়া সেইদিন যে তোমাৰ ঘৰত লৈ গৈছিলো হয়
অ', অ'।
আৰু অলপ কাম আছিলে ত মই গৈছিলো আৰু তাই গৈছিলে আৰু আগত যে মাৰ লগত গৈছিল ছিল ন
অ তুমি অকলে পালৰ লগ লগত যোৱা
অ
যাব দিয়ে ঘৰ পৰা
নাই এবাৰ ফাৰ্ষ্ট গৈছে যাব ন যে মানে কৈছো আৰু যাম বুলি
মোক তো যাবই নি দিয়ে
মই ফুৰিব যাওঁ যে দুই ঘণ্টাাৰ ভিতৰত মোক কল কৰি দিয়ে গ দাদাই। যে দুই ঘণ্টাাৰ ভিতৰতে আহিব লাগে আকৌ।
স মই ফাৰ্ষট টাইমহে গৈছো কেতিয়াও নেদেনো।
অ। এইটো চানডেতে যে ফুৰিব গৈছিলো মই আৰু মোৰ বায়ে
মই কৈছো মুভি দেখিব যাম বুলি দুঘন্টাৰ ভিতৰতে মোৰ দাদা ফোন কৰিছে তই ক'ত? ছো বুলি ঘৰট আহ
অহ।
দেৰি হ'ব নে মোৰ আহি তাৰ পিছত তাৰ পিছত মই কৈছো কি আহি আছো। তাৰপিছত কি মুভিটাকে ইমান দে ইমান জল্দি চেক হৈ গ'ল এনেকা কৰি কয়।
মানে গলো জলদি আহ আহিল জালা না আহিলো জালা।
অ আমাৰো এনেকা আছিলে এতিয়া অলপ মানে ফ্ৰীডম দিছে।
তুমি নিজে কোমোৱা য এতিয়া
উম সেইটো কাৰণে
মইতো পইচা নাকামাও ন সিকাৰণে মোক ফ্ৰীডমে দিয়া
মাৰ মোক দি অ কিয় তোমাৰ ইচ্ছা ইচ্ছাৰ য'ত কৰিবই তাতে ফুৰিব যাব পাৰিবা।
অ মইতো বহুত দূৰে দূৰে যোৱাাই উচিত। ইচ্ছা আছে যেনেকে অৰুণাচল
মই যাম এ অ এ যাম মই ভাবি আছো এ এই মান্থত নে নহ'লে নেক্সট মান্থ মই যামেই। কাৰণ ইমান কি নাই নাই অৰুণাচল কিমান ঘৰত বহি থাকিব কোৱা অ আৰু কিমান ঘৰত বহি থাকিবা আকৌ। অ এনেকাই টাইমতে যাম ঠাণ্ডা ঠাণ্ডা টাইমত।
ডিচেম্বৰ জানুৱাৰী তে তেতিয়া তাৱাৰত মগত বৰফ পৰে ন?
অ এনেকে টাইমতে যাম।
মতো খৰুু দাদাৰ ঘৰ তাতেই আছে। পুৰা ডিচেম্বৰ মাহত যে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত তাতে দাদাৰ ঘৰতে বৰবাৰেী দাদাৰ পুৰা ৰাস্তাত বৰফ।
তেনেহলেতো তুমি যাব পাৰা নোজোৱা কিয়?
তেতিয়া মই তেতিয়াতো মোৰ একজাম আহি যায় না।
ডিচেম্বৰতটো ইমান একজাম নাথাকে ন? আৰু এতিয়াতো পঢ়াৰ চাপটো অলপ অ যাবা গৈ ফুৰি আহিবা।
মোৰ নে ফ্ৰেণ্ডৰ লগত যায় কেনে মজা লাগে। দাদাৰ লগত গ সে ঘৰতে বহি থাকিবি এই্ষা খন কৰিব তাতে নাযাবি তাতে নাযাবি। তাতে ফুৰিব গলে ন অলপ ফ্ৰিডাম লাগে ন কিন্তু ততেওতো ফ্ৰীডম নিদিয়ে না এটা ফটো তুলিম বুলি ক'লে ক ফটো তোুলি কি কৰিবি এনেকা কৰিবি থাকে
উম।
মানে এটা ফেমলিৰ অ এই ডাঙৰ ডাঙৰ মানুহৰ লগত গৈ লাভ নাই। ফ্ৰেণ্ডৰ লগত গৈ কেনে তাতে ফ্ৰীডম পাবা, তুমি ইনজয় কৰিব পাৰিবা ন? আ আ্ গাৰ্জেনৰ লগত গলে এ বৰফ নধৰিবি এ বৰফৰ ওচৰত নাযাবি নাযাবি। অ তাৰপিছত কব কি, তাতে অকলে নাযাবি ৰাস্তা চিন নেকি তই।
উম।
এনেকে কৰি কৈ থাকিব। আৰু দাদাৰো ডিউটি থাকে।
উম।
তাৰপিছত আমাৰ দাদ আম বৌদি যোনটো আছে দাদাৰ ৱাইফ
আহ বৌ।
কান আছে বৌ।
অ কি কৰে?
এ তাইতো গালা মাল দোকান। নিজৰ মানে আ গালামাল তোৰ মানে ভাড়াৰ দোকান আৰু।
অ অ অহ।
মানে আহ বিল অঁ। এ দাদাই খুলি দিছিল।
উম ঠিকে আছে কিমান ঘৰত
ডাঙৰে আছে দোকান আছে মানে ইয়ে বিল্ডিঙৰ ওপৰত ভাড়া লৈছে দোকানতো।
উম।
ততে দোকানো আছে একটা ৰুমো আছে বাথৰুম, লেট্ৰিন সব আছে।
অহ।
আৰু দাদা হঁতৰতো দাদাহঁতৰ অফিচৰ পৰা দাদাহঁতক ই দিছে এ ই আৰে কোৱাৰ্টাৰবোৰ থাকে ন থাকিবৰ কাৰণে সেইবোৰত দিছে।
অ ঠিকে আছে, কি কাম কৰে তোমাৰ দাদা?
পি ডাব্লিউ অফিচত কাম কৰে।
অঁহ।
সেইদিন যে ফুৰিব গৈছো না মোৰ ইয়াৰ ফ্ৰেণ্ড মানে মোৰ ক্ল'জ ফ্ৰেণ্ডৰ বাৰ্থডে। তাৰ তেতিয়া না মই টিপিনী ইফালে গৈছিলো ন, সিহঁতেতো এটা মানে ৰুম টাই ৰুম নহয় মানে এটা ফ্লেটৰ এটা কন মানে ফ্লেট থাকে ন এটা চাইড ভা এটা চাইড ভাড়া লৈছিলে তাতে গৈছিলো। তাৰপিছত চাও কি মোৰ ছেম টু ছেইম মই মানে মোৰ আৰু এটা ফ্ৰেণ্ডৰ লগত গৈ আছিলো দূৰত আছিলে মানে ছেম টু ছেইম মোৰ দাদাৰ নিচিনা লাগিছে সৰু দাদাৰ নিচিনা। চিনা। সেইটো সৰু দাদাই আছিল তাৰপিছত কৈছোঁ মোক দেখি ললে এতিয়া মাৰি লাব মোক।
তাত তাৰপিছত কি কৈছো ঘৰত আহি কেনে ন মই কৈছো কি, মই বজাৰ গৈছিলো না তেতিয়া যে দা দাদাক চাইছো দাদাই হ'ব চাগে সেইটো, ক তাৰপিছত মোৰ মামা আহি কয় কি অঁ ত হি এ মানে মোৰ দাদাৰ বৌ তাক আৰু তাৰ ছোৱালীক চাইছেই এ বজাৰত। মই কৈছো এইটো দাদাই হ'ব তেন্তে।
নাহে নেকি?
আহে তাত এ তাই লগৰ বহুত মানুহ আছিলে ন এ স কাৰণে অহা নাই ইয়াতে আহিলে থাকিব প্ৰব্লেম হব তাৰপিছত ইমান মানুহক হব মানে আছিলে পোন্ধৰটা চাগে পোন্ধৰটা এনেকা হ'ব
অ' মানে এনেই আহিছিলে
অ' এনেই আহিছিলে অফিচৰ পৰা আহিছিলে
অ',
তাৰ পিছত ঘৰত দাদা ডাঙৰ দাদা জানে কিন্তু ঘৰৰ আকৌ কোনো নাজানে খালি দাদা ডাঙৰ দাদাই জানে
অ', আহিছ বুলি অ', ভাগ্যে বা অ',
মোৰ লগত ফ্ৰেণ্ডটো আছিলে এটা ল'ৰা